হেল্ল' অ', কোৱা?
অ', কি কৰি আছা?
এ, কি কৰিবা এনে টিভিতে বিহুৰ এটা অনুষ্ঠান চাই আছিলো, ৰবা তুমি কি কৰি আছা?
এ, মই তোমাৰ এনেই বহি আছো তপা চফাতে অলপ এনেই অলপ এ, মানে বেকাৰ লাগিছে আৰু বৰিং বৰিং মানে বিৰক্তি টাইপ লাগি আছিল, তাকেই তোমাক ফোন কৰিলো ৰ'বা বাকী টিভিত বোলে কিবা বিহু চাই আছা, কি বিহু চাই আছা পিছে ৰঙালী মাঘ বিহু নে কি বিহু কোৱাচোন?
এ, এনেও এইবিলাক যে প্ৰতিযোগিতাবোৰ হয়ও তাতে তোমাৰ বিহু নাচ নাচি আছিল তাক তে বোলো চালোঁ, এনেও এতিয়া ৰঙালী বিহুটো গ'লেই বাৰু বেছিদিন হোৱা নাই। আৰু বিহুৰ কথা ক'লেতো জানাই আৰু বিহু চাব পালে আৰু মনটোত তোমাৰ বেলেগ চাবলৈ মন নকৰে ন' সেইকাৰণে বিহুৱে চাই আছিলোঁ আৰু। বোলো অলপমান বিহুৰ বিষয়ে বহুত দিন বিহু চোৱাও নাছিলো দিয়াচোন। সেই অনুষ্ঠানে চালো বহাগ মাহত বাকী তাৰ পৰাতো এতিয়ালৈ চোৱা হোৱা নাই ত' সেইবাবে চালো আৰু।
অ', ভালে দিয়া টিভি চিও চাব লাগে এইবিলাক বৰ্তমান যুগতো এইবিলাক নাচায়ে মানে আমাৰ যিবিলাক উঠি অহা নব প্ৰজন্ম বুলি কব পাৰো আমি এইবিলাকে নাচায়েই, এইবিলাক তোমাৰ এইবিলাকে মানে আজিকালি কুল হব যায় আৰু এই যিবিলাক আ, ইংলিছ হওক বা তোমাৰ এই যিবিলাক বাহিৰৰ যিবিলাক আছে সেইবিলাকে মানে চালে বা সেইবিলাকৰ ষ্টৰি লগাই ষ্টেটাচ লগাই মানে নিজকে বহুত কুল বুলি ভাবে আৰু। ত' ভউ চিলে মানে তেওঁবলাকে আউটডেটেড মানে পুৰণি যিবিলাক হয় আৰু এই এইবিলাক পুৰণি সভ্য ত এইবিলাক পুৰণি আৰু এই এইবিলাক নতুন যুগৰ মানুহে কৰে নেকি মানে এইবিলাক আধুিক যুগত নাই চলা এনেকুৱা ভাবি কিনে বহুতে মানে এইবিলাক আজিকালি আওকাণ কৰি দিয়ে আৰু বিহু চিহু ত' ভালে দিয়া, মানে আমি আমাৰ যিটো অ' সংস্কৃতি, সংস্কৃতিটো বজাই ৰাখিব লাগিব দিয়া আমিয়ে। বাকী তোমাৰ কি ক'বা আৰু, ইয়াৰ ওপৰত কিবা কবা নেকি আৰু তুমি।
হয় বাৰু হয়, এ তুমি কি ভাবা আমাৰ ধৰা যিটো জাতীয় জীৱন নহ সেই জাতীয় জীৱনটোৰ লগত বিহু কেনেকৈ জড়িত হৈ আছে আচলতে?
আমাৰ ধৰি লোৱা জাতীয় জীৱনটোত, আমাৰ বিহুতো ধৰি লোৱা এটা মানে যিটো আকৌ শুনো আমি, এই যিটো ধৰিলোৱা কিছুমান ধৰি লোৱা খাদ্যৰ লগত যেনেকে, এইটোৰ লগত এইটো খাদ্য একদম মিলি যায় আৰু। ঠিক তেনেদৰে তোমাৰ অসমীয়া আৰু বিহু এই দুটা তাৰমানে একদম মানে এটা মানে ধৰি লোৱা একদম মিলি যোৱা বস্তু আৰু মানে, যিটো তোমাৰ কয় নহ হাঁ কোমোৰাৰ লগত যেনেকে আঞ্জাটো মিলি যায়, সেনেকে তোমাৰ বিহু আৰু অসমীয়াা জাতি, যিটো অ', মৰম, আদৰ বা যিটো তোমাৰ সংস্কৃতি হ সংস্কৃতি মিলি যায় আৰু, মানে তোমাৰ বিহু নহ'লে আৰু অসমীয়া যিটো অসমীয়া জাতি হৈ নাথাকিব, মোৰ মতে আৰু সেনেকে ভাবোঁ মই। মানে ধৰি লোৱা বিহুটো আমাৰ কাৰণে কিমান ডাঙৰ, তুমি নিজে ভাবিব পাৰা আৰু। এই বিহুটোৰ পৰাইটো আমাৰ গোটেই পৃথিৱীখনে চিনি পায়, বা এই বিহুটোৰ পৰাই আমি নিজৰ অসমীয়া হিচাপে ধৰি লোৱা আমি, এ, প্ৰকৃত অসমীয়া হিচাপে চিনাকি দিব ৰো ন', যেনেকে ধৰি লোৱা প্ৰত্যেকজন অ', ধৰি লওঁক, ইউৰোপৰ মানুহ এটা নিজৰ যিটো সংস্কৃতি, সেই সংস্কৃতিক লৈ নিজকে চিনাকি দিয়ে বা ধৰি লওক ভাৰতৰ ৰাজ অন্য ৰাজ্য বিলাকৰ মানুহে তেওঁলোকৰ নিজৰ ৰাজ্য, বা সেনেকুৱা ধৰণৰ স্বীকৃতি দিয়ে ন', ত' সেনেকে ধৰি লোৱা আমাৰো তোমাৰ অ অসমৰ আৰু। অসমৰ তোমাৰ অ বিহুটোৰ দ্বাৰাইটো, আমাক বহুতে চিনি পায় ত' সেইয়ে আৰু বিহুৰ যি টো আমাৰ আদৰ সাদৰ বা বিহুৰ যিটো আমাৰ, সংস্কৃতি পৰম্পৰা ৰীতি নীতি ধৰ্ম যিকোনো বস্তু হওঁক, আৰু সাজ পাৰ হওঁক তোমাৰ আ অলংকাৰ হওঁক বাদ্যযন্ত্ৰ হওঁক, মানে যিবিলাক আমাৰ মানে, মানে দেখিলে বা শুনিলে, বা তোমাৰ গালে, বা তোমাৰ নাচিলে, বিহুৰ লগত জড়িত আৰু যিকোনো বস্তু আৰু। সেইবিলাক যেতিয়া তুমি নিজে আৰু কৰিবা, বা নিজে তুমি অনুভৱ কৰিবা সেইবিলাকৰ যিটো তোমাৰ আনন্দ, যিবিলাক উৎসাহ, তোমাৰ বা ধৰি লোৱা যিকোনো আৰু তোমাৰ লগত জড়িত আৰু বা তুমি গাবলৈ গৈছা, বা তুমি মঞ্চত গাইছা, তুমি ঘ ঘৰতে, ঘৰে, ঘৰে গাবলৈ গৈছে বা তুমি ঘৰতে অলপ এনেই সেইবিলাক চাই আছাঁ, প্ৰেক্টিচ কৰি আছা, বা তুমি চচিয়েল মিডিয়াত বা সামাজিক মাধ্য়মত সেইবিলাক পোষ্ট কৰি আছা, সেই বিষয়ে সেইবিলাক মানুহক অৱগত কৰি আছা, আমি এইটো বিহুটো আমি কেনেকৈ আগবঢ়াই লৈ যাব লাগে, বা বিহুটো আমি নতুন প্ৰজন্মৰ মাজত কেনেকৈ চিনাকি কৰিব লাগে বা ধৰি লোৱা, বিহুটো আমি কেনেকৈ বিশ্বৰ সমাজত আৰু, এইবিলাক আৰু বেছি প্ৰচাৰ কৰিব লাগে ত', সেনেুৱা কথা তথা, যেতিয়া আমি তোমাৰ এটাই, আনটোৰ লগত আলোচনা কৰিম, বা এটা আনটোৰ লগত আমি যেতিয়া এইবিলাক প্ৰসাৰিত কৰিম তেতিয়া কি হ'ব, তেতিয়া আমাৰ যিটো বিহু আছে, সেই বিহুতটো মানে অত্যাধিক আৰু প্ৰসাৰ হ'ব, বা অত্যাধিক আৰু প্ৰখ্যাত হ'ব, অ', বাহিৰৰ দেশৰ মানুহৰ মাজতো বা, বাহিৰৰ যিবিলাক তোমাৰ সংস্কৃতি আছে, তেওঁলোকো মানে আকৰ্ষিত হব আমাৰ সংস্কৃতিৰ প্ৰতি, ত' তেতিয়া কি হ'ব, তোমাৰ আমাৰ বিহুটোৰ যিটো এতিয়া ধৰি লোৱা আমাৰ বিহুৰ সাজপাৰ, বা বাদ্যয়যন্ত্ৰৰ যিটো অ', ধৰি লোৱা ক্ৰয় বা তোমাৰ যিটো অ', বনোৱা আৰু যিটো মানে, বনাই আৰু সেইবিলাকো মানে হ'ব কাৰণ, বাহিৰৰ মানুহহো খুজিব আমাৰ সাজ মুগা জোৰাই হওক, বা আমাৰ ৰঙা যিবিলাক চাদৰ আছে, বিহুত পিন্ধে সেইবিলাক ঢোল, পেপা, গগনা আমাৰ পিঠা লাাৰু, বিহু যি বনাই সেইবিলাক, যেতিয়া আমি বেছিকে বাহিৰৰ ফালে, আমি মানে বেচিব পাৰিম, তেতিয়া আমাৰ অ', নিজৰ মানুহৰ যিবিলাক স্থানীয় মানুহ আছে, লগতে তোমাৰ নিজৰ দেশখনেৰে উন্নতি হ'ব দিয়াচোন, তেতিয়া, ত' সেনেকে আৰু আমাৰ নিজৰ বিহুটো কি যিমান পাৰো, আৰু আমি সিমান উন্ন, উন্নত কৰিব লাগে আৰু, এনেকুৱা নহয় যে আমি বিহুটো মানে অকল, ষ্টেটাচত দিব লাগে দিছোঁ, মানে আকৌ বিহু চিহুৰ কথা নাজানোঁ বা, ধৰি লোৱা তোমাৰ, মানে বিহু এটা আৰু ধৰি লোৱা আজিকালি, দেখা পোৱা ন' ঢোল এটা লৈ কিনে মেখেলাচাদৰ জোৰ পিন্ধি, বা ধুতি চলাৰ এনেকুৱা পিন্ধি কিনে অকল ইনষ্টাগ্ৰাম ফেচবুকত ফটো দিবৰ কাৰণে, বহুতে মানে এইবিলাক কৰে ন', ত'সেইটো নকৰি যেন আমি তোমাৰ অ', সেইবিলাক আচলতে আৰু আচলকে সেই বিহু নাচিবলৈ গৈ, বা মঞ্চই, মঞ্চই বিহু নাচি বা তোমাৰ এইবিলাক আমি এইবিলাকৰ লগত জড়িত থাকি ত' সেনেকে আমি ধৰি লোৱা আমাৰ যিটো বিহু, সেই বিহুটো আৰু বেছি প্ৰচাৰ কৰিব পাৰিম। বাকী তোমাৰ আমাৰ বিহুটোটো জানাই, আমাৰ বিহুটো আমাৰ নিজৰ এটা প্ৰাণৰ হয়, আৰু তুমি জানাই যে এতিয়া বিহু আহিব সময় হব, বহাগ বিহু হওক, মাঘ বিহু হওক। তেতিয়া মানে নিজৰ মনত এটা আনন্দ ফূৰ্তি যে, এই বিহু আহিছে, বহাগ বিহু আহিছে। এই যে মাঘ বিহু আহি আছে, গাঁৱত যাব লাগিব, গাঁৱত ভেলাঘৰ থাকিব লাগিব। তোমাৰ ভেলা ভূজি জ্বলাব লাগিব, এসাঁজ ভালদৰে ভাত খাব লাগিব, ৰাতি হলে তোমাৰ জেউৰা চুৰ কৰিব লাগিব, বেৰা চুৰ কৰিব লাগিব, খৰি চুৰ কৰিব লাগিব। ত সেনেকুৱা ধৰণৰ যিবিলাক চিন্তা বা সেনেকুৱা ধৰণৰ যিবিলাক তোমাৰ ধাৰণা মানুহৰ আগতে আছিল, বা এতিয়া তোমাৰ যিটো নোহোৱা হৈ গৈছে, ত সেইটো আমি যেনেকৈ হওক আৰু আনিব লাগে, মানে অসমীয়া সমাজত এতিয়া তোমাৰ বিহুৰ যিটো, আহ যিটো অৱস্থা সেইটো নাইকিয়া হৈছে, ত সেইটো আমি কেনেকুৱা আৰু উ্থান কৰিব লাগে। আমি তাৰ ওপৰত বেছি গুৰুত্ব দিব লাগে, আৰু মোৰ মতে আৰু।
হয় দিয়া হয়, মানে সেইবিলাক কথাই গুৰুত্বপূৰ্ণ আৰু বৰ্তমান সমাজততো সেইবোৰতো নোহোৱা হৈছে তোমাৰ। বিহুৱেই হওক বা আন আন যিবিলাক উৎসৱ আছে, সেই উৎসৱৰ প্ৰতি যিটো মানে নৱপ্ৰজন্মৰ যিটো আকৰ্ষণ থাকিব লাগে, বা উৎস মানে যিটো উৎসাহ ভাৰ থাকিব লাগে আৰু, ভাৱ এটা, সেই ভাৱটো নোহোৱা হৈছে লাহে লাহে। মানে, মই ধৰা বহুতো দেখিছোঁ আৰু বহুতো লৰা ছোৱালীক দেখিছো বৰ্তমান সময়ত সিহঁতে কি কৰে তোমাৰ মোবাইলত ব্য্স্ত থাকি ভাল পায়, বা নিজৰ যিবিলাক পৰম্পৰা ৰীতি নিয়ম বা যিবিলাক উৎসৱ পাৰ্বণ আছে, সেইবোৰৰ কথা মানে বেছি চিন্তা নকৰে, মানে নিজা সংস্কৃতিৰ প্ৰতিও বেছি ৰাপ নাৰাখে। ফলত কি হয়, বিভিন্ন ধৰণৰ সমস্যা হয়, এনেকুৱা নহয় তোমাৰ কেৱল ধৰা আমাৰ যিবিলাক শাস্ত্ৰীয় ৰীতি নীতি আছে বা উৎসৱ পাৰ্বণ তাৰ লগতে সমস্যা। আগন্তুক যিবিলাক প্ৰজন্ম তেওঁলোকৰ ক্ষেত্ৰতো এটা মানে অন্ধকাৰ নামি আহিব ন যদি ধৰা বৰ্তমানৰ প্ৰজন্মই যদি সেই নীতি নিয়ম বুলি নাজানে। তেনেহলে তেওঁলোকে কেনেকে আগবঢ়াই নিব। আজিকালি তুমি দেখিবা যিটো আমাৰ আহ ৰাতিপুৱা ধৰা উঠি পেলাই মেজি জ্বলোৱাৰ যিটো নিয়ম আছে ভোগালী বিহুত। সেই নিয়মটো লাহে লাহে চাবা, আগতে আমি ৰাতিপুৱাই উঠিছিলোঁ। পাঁচ বজাত বা চাৰি বজাত সেইখিনি মান সময়ত একদম মানে আন্ধাৰ হৈ থকা অৱস্থাতে, মেজি জ্বলো আৰম্ভ হৈছিলে, আজিকালি দেখিবা তোমাৰ আঠটা নটা বাজি যায়, বা বেছিভাগ ঠাইততো দছটাও বাজি যায় কেতিয়াবা। ত সেইবোৰ হ'ব নালাগে, কাৰণ ধৰা সকলো সমাজ সলনি হৈছে বা সকলো ধৰণৰ ব্যৱস্থাপনীয়, স সলনি হৈছে কিন্তু মানে সেই ব্যৱস্থা সলনিৰ ফলত মানে, আমাৰ যিবিলাক ৰীতি নিয়ম আছে ন, তাৰ ওপৰত কোনো প্ৰভাৱ পৰিব নালাগে। মোৰ হিচাপত, এতিয়া যেনেকে ধৰা আমাৰ যিটো ৰঙালী বিহু, ৰঙালী বিহুতটো আগতে ধৰা গ গছৰ তলে তলে বা নদীৰ পাৰে পাৰে, সেনেকে হৈছিল, তাৰ পিছত তোমাৰ মানুহৰ মাজত জনজাত হৈ গয়, এতিয়া মানে অ' মঞ্চ অনুষ্ঠানত পৰিণত হৈছে, সেইটো বাৰু মই বেয়া দিশ বুলিও নকওঁ, কাৰণ মঞ্চ অনুষ্ঠানত উম, মঞ্চ অনুষ্ঠান হ'লেও যিটো বিহুৰ যিটো গুৰুত্বপূৰ্ণত ন যিটো দৰকাৰী, ভাৱটো সেই বিহুৰ দৰকাৰ কাৰী ভাৱটো এতিয়া মানে বৰ্তি আছে আৰু সমাজত আচলতে ক'বলৈ গ'লে। তো সেইবোৰ দিশোঁ ভাল বাৰু, বেয়া নহয়। কিন্তু, মই ভাবোঁ আৰু যে ধৰা সকলো ক্ষেত্ৰতে ভাল বেয়া দুটাই দিশ থাকে। কিন্তু, আমাৰ বৰ্তমান প্ৰজন্মই বিহুৰ যিটো ভাল দিশ, মোৰ হিচাপত ত বিহুৰ কোনো বেয়া দিশ নাই, তথাপিও হয়তো মই নজনাকে থাকিব পাৰে ত', আমি সেই বিহুৰ যিটো বেয়া দিশ সেইটোক আওকাণ কৰি যিটো ভাল দিশ, সেইটো বেছি বৃদ্ধি কৰিব লাগিব, কাৰণ জানাই যদি বেছি ভাল, হৈ যায় বস্তু এটা তেতিয়াহ'লে সেইটো বেয়া এনেও নাথাকে, ত সেই যিবিলাক জ্ঞান এই বিষয়ৰ যিবিলাক জ্ঞান সেই জ্ঞানবিলাকে মানে বৰ্তমান সমাজৰ মাজত আমি প্ৰচলিত কৰিব লাগিব বা নৱ প্ৰ্জন্ম হিচাপে এইবোৰ জানিব লাগিব বা আমাৰ যিবিলাক বিহুৰ পৰম্পৰা বা শাস্ত্ৰীয় ৰীতি নিয়ম, বা ধৰা সাজ পাৰৰ ক্ষেত্ৰতে হওক বা বিহুৰ খাদ্যৰ ক্ষেত্ৰতে হওক, এই সকলোবোৰ মানে আমি এক প্ৰকাৰে আৰম্ভণিৰ পৰা শেষলৈকে, মানে কয় নহয় একদম যিটো শিপা, বিহুৰ যিটো শিপা যিটো আৰম্ভণি সেই তাৰ পৰা আৰম্ভ কৰি, বৰ্তমান যিটো চলি আছে তালৈকে আমি জনাতো একদম উচিত বা এইটো একদম, অত্যন্ত জৰুৰী বুলি মই ভাবো কাৰণ, যদি অসমীয়া হিচাপে তুমি বিহুৰ বিষয়ে নাজানা বা অসমীয়া হিচাপে তুমি, বিহুৰ যিবিলাক নীতি নিয়ম সেইবিলাক নাজানা তেনেহ'লে মানে অসমীয়া হিচাপে লাজ, পোৱাৰ দৰে হয় আৰু কথাটো আচলতে ক'বলৈ গ'লে।
হয় হয় একদম মানে তুমি কি ক'বা আৰু, মানে আমাৰ যিটো বিহুৰ উৎসৱ আছে সেই বিহুৰ উৎসৱতটো যিমান দিন হয় আৰু, বা বিহুৰ আমাৰ যিবিটা মানে, মানে সেই আছে আৰু সেইটো আমি যিমান দিন পাৰো বা যিমান তোমাৰ আমি আগবঢ়াই, নিব পাৰো আৰু ইমানে নিজৰ কাৰণে ভাল আৰু বাকী তোমাৰ, বাকী বাকী বিলাকতো আছেই তোমাৰ বাকী তোমাৰ বিহু কাতি বিহু মাঘ বিহু ভোগালী বিহু বা, তোমাৰ এই ৰঙালী বিহু তোমাৰ যে ভাগ কেইটা আছে, ত' সেইবিলাক আছে দিয়া ত সেইবিলাক আমি যেনেকে পাৰো আৰু সেনেকে নিব লাগে আৰু, ত' সেয়ে দিয়া বাকী তোমাৰ এ বাকী হ'ব দিয়া নহলে আজি লৈ থৈছো আৰু, আৰু কেতিয়াবা কথা পাতিম মানে আজি অলপ মানে, মন চনো ভাল নহয় তোমাৰ কামৰো অলপ মানে তোমাৰ চাপ আছে আৰু প্ৰেছাৰ আছে। ত' হ'ব দিয়া নহলে আজি পিছলৈ আৰু কেতিয়াবা কথা পাতিম, নে কি কোৱা?
অ হ'ব দে আৰু মানে এনেকুৱা কথাবোৰতো পাতি থাকিব লাগে পিছত কেতিয়াবা, ভালকৈ মুখামুখি কৈ এই বিষয়ে কথা পাতিম আৰু ফোনতনো কি কথা পতিবা বাৰু ৰাখিছোঁ দিয়া।
অ হ'ব দিয়া।